হেল্ল' অ শুনিছানে মাতটো
অ শুনিছো কি কৰিছে
এয়া মই অকণ বহিছো দিয়া এই ফেন খনৰ তলতে
অ দোকানতে আছেনে
নাই নাই দোকান পা আজি দোকান যোৱা নাই মই
অ
এ তুমি কি কৰিছা
এ মই আজি হস্পিতেল গৈছিলো অকমান অ অকমান দেখাবলৈ গৈছিলো তাৰ পাছতে আহি কইলো উম ঠিকে আছে বাৰু গোটেই চ গোটেই খিনি এনে মাহিলী মানে চেক আপটো কৈ থাকে যে
ভালে ন কৰিবই লাগে কৰিবই লাগে
অ তাৰ পাছতে হে দেখাই মেলি আহিলো আহা পাছতে বুলো অকমান শুলো শুই লৈ পেলাই ইমান ভোক লাগিছে উঠিলো লৈ ভাত কেইটামান খাই লৈছো
অ ভালে কৰিলা ভালে কৰিলা ভোকত নাথাকিবা
অ তাৰপিছতে ভাত কেইটামান মই খাই লৈ পেলাই বলো মই আপোনাক আহ ফোন আপুনিও কই আছে মও পোৱা নাই মোবাইলটো পতকে চাইলেণ্ট থাকে
তাকে খা খবৰ এটাকে বোলো লওঁ
অ হয় দিয়ক ভালে কৰিলে ভালেই দিয়ক আপোনাৰ লগত বাকী চবয় ভাল নহয় ন পেহাহঁতৰো অ এনে খোৱা বোৱা কৰিলে
কৰিলো কৰিলো কেতিয়াবা মই চাহো খালো চাহ তাহ খাই মেলি পেলাই মই নাই ইমান গৰম বা এই ফেন খনত অলতে অলপ আজি আকৌ সেই ৰাভা দিৱস নহয়
অ
এ ইফালে বৰ ইফালেও পাতে সিফালেও পাতে মানে অলপ হেৰি আহি আছে শুনি বহি আছো তোমালোকৰ সেইফালে পাতেনে?
সিফালে মানে পাতে আমাৰ এতিয়া গাঁৱলীয়া অলপমান মানে জেগাখিনি আঁতৰলে হৈ যায় যে, এনে আহঁতগুৰিত পাতে তেনেকে পাতে আৰু, মানে আমাৰ এইখিনিত অঁ স্কুল চিস্কুল ইমান ওচৰত নাই যে।
অ স্কুল নাই ন ওচৰত, উম।
মানে অলপ দূৰ হয় আও, আধা কিলোমিটাৰ মান যাব লাগে যে। সেইবাবে মানে। এনেই বৰষুণৰ কাৰণে বতৰটো বাৰু ধৰি আছে, কিন্তু তথাপিও গ্ৰুপ গ্ৰুপকে ধৰি আছে ন?
গপ গোপনী অ একদম গপ গোপনী এটা ন! মইও ভাবিছো তাকে।
গৰম গৰম পোৰা একদম বৰষুণ পৰিলেহে ভাল লাগিব নেকি।
কালি কিন্তু বতৰটো ধু, আজিও অৱশ্যে আন দিনাৰ তুলনাত কিন্তু দুপৰীয়া সময়ত বতাহক অকণ মাৰিছিলে, এতিয়া নাই এতিয়া এতিয়া হল আৰু।
গপ গপনি লাগিছে এতিয়া পোৰা! এ এইকেইদিন বৰষুণ এনেও দিবই খেতি-বাতিৰ কাৰণে এনেও মানুহৰ উম আৰু হাত লাগিবই নহয় এতিয়া।
অঁ হাত লাগে নহয় আহাৰ সাত তাৰিখৰ পৰা, তোমালোকৰ ফালে মানে জানো?
আমাৰ মানে হাত নামানে বাৰু, কিন্তু এনে অকমান মানে কয় যে হাতত কিবা কাটা কুটা কৰিব নাপায় গছৰ
অঁহ তেনেকে কয়, খেতি-বাতি কাম নকৰে নহয়, সেইকেইদিন।
অহ সেইকেইদিন অকণমান ৰখাই থয় নেকি? ইমান মানে, তথাপিও নামানে বাৰু দেই।
কিন্তু, আমি অইন নেমানো, কিন্তু সেইকেইদিন কিন্তু বন্তি-চন্তি নলগাওঁ। ভগৱানৰ ওচৰত, এই পাঁচদিন আৰু।
অঁ আমাৰো ন, নলগাই বাৰু দেই, বন্তি-চন্তি এনেকে নলগাই। লগাব নিদিয়ে, উম উম, এতিয়া মা যিহেতু, এতিয়া আমাৰ সকলোৰে মা হয় আৰু ন', সেইবাবে সেইখিনি মানা যায় আৰু। আৰু অম্বুবাচী মেলাও হব নহয়। কামাখ্যাত গৈছো, কিন্তু অম্বুবাচী মেলাত যোৱা নাই, হাতত।
এই অম্বুবাচীতটো বহুত ভিৰ হয়!
অঁ সেইকাৰণে ভয় খাওঁ অলপমান মানে ভিৰত।
বহুত ভিৰ! সেই, সেইটো ৰাস্তা দি যাবলৈ মানে, এবাৰ আমি কৰ পৰা আহিছিলো? দেলহিৰ পৰা আহোতে নেকি? তাৰপিছত আহিলো, আমি ভুল কৰিলো, এইফালে আহিব লাগিছিলে লফৰা হৈ সেইফালেদি, নেভাবিলো আহিছো ছো আমি খানাপাৰা পোৱালৈ, কিজানি দুঘন্টামান লাগিছে। চিন্তা কৰা, হেৰি পৰা ইয়াৰ এয়াৰপৰ্টৰ পৰা, মানে ইমানেই বেছি, ইমানেই বেছি মানে এ', তোমাক কি ক'ম আৰু, নিজে নেদিখিলে সেইয়া অনু বেলেগৰ মুখত শুনিলে তুমি অনুমান কৰিব নোৱাৰা, ইমানেই বেছি মানে, মানুহ যথেষ্ট, অগণন মানুহ আহে, আমাৰ অসমতে আছে যদিও, আমাৰ অসমৰ মানুহতকৈ বাহিৰৰ মানুহ বেছি আহে।
বেছি বাহিৰৰ মানুহ বহুত বেছি, আৰু খোজ দিব মানে জেগা না তলৰ গেটৰ পৰাই যাব লাগে যে, খালী ভৰিয়ে খোজকাঢ়ি এনেকুৱা, উম, একদম মানে আচৰিত।
দিন আগত গৈছিলো।
অ'।
এই এনেকুৱা যে হেৰি, তেনেকুৱা কোনো হেৰি বুলি নহয়। অলপ
অ'।
আজি তিনিমাহ মানৰ আগত গৈছিলো।
অ', এই গ'লেও মনটো ভাল লাগে দিয়কচোন, উম উম।
পিছতে গৈ, বা বহুত মানুহ দেই। অসমীয়া ফেমিলি সেইদিনাখনো আমিয়ে।
অ', বহুত মানে এইবোৰ উম, মানে বেংগলী মানুহ বিহাৰী মানুহ, মানে এইসকল বেছি।
অ', লাইনত তে মানে আমি ভি-আই-পি টিকেট কৰি দিছিলে ল'ৰাতোৱে ভি আই পি লাইনতে আছিলো, তাৰপিছতে তাতে মানে অগণন মানুহ, আৰু জেনেৰেল লাইনটোত কিমান হ'ব কল্পনা কৰা, তাৰপিছত তাতে মই আৰু হেৰি এইটো কি কয়, মই আৰু এওঁ গৈছো আৰু পেহায়েৰ। তাৰপিছত এ', মানে আমি ৰাতিপুৱা দহটাত সোমালোগৈ, দহটাৰ পৰা সন্ধ্যা লাগিছে আমি উম, মন্দিৰৰ পৰা ওলাওতে।
হয় দিয়ক, একে মানে মেইন মন্দিৰ দৰ্শন কৰিব গৈছিলে আৰু ন'?
উম, মেইন মন্দিৰ, তাৰপিছত
মন্দিৰলৈ সময় লাগেই।
লাগে, বহুত মানুহ, তাৰপিছত মোৰ আগত বহা মানুহ মোৰ পাছত বহা মানুহ, মানে মোৰ কাষত চবেই মানে চা চিনাকি হৈছে ন, মানে কথা সুধিছে যে ইটোৱে সুধিছে হিন্দীটে সুধিছে মানে যে আপোনালোক ক'ৰ?
উম, চব বাহিৰৰ মানে পৰাই অহা মানুহ?
এজন আহ এটা ফেমিলি আহিছে ইউ পিৰ পৰা, আৰু প্ৰথম যেতিয়া ভি আই পি ৰুমলৈ যোৱাৰ আগত তলৰ পৰা লাইন এটা হয় নহয়, সেই লাইনটোত থিয় হওঁতে মোৰ আগৰ গৰাকী হিমাচলৰ পৰা আহিছে। তাৰ পিছতে পাছৰ জনী পাছৰ জনী পিতেক আৰু মান মানুহজনী আহিছে চণ্ডীগড়ৰ পৰা। তাই মোক সুধিছে যে এ তাৰপিছতে হিমাচলৰ গৰাকীয়ে মোক কৈছে এ মানে আমি আহ সিহঁতে ৰাতিপুৱা সময়ত পাইছেহি, পাই পেলাই তাতে লজবিলাক থাক যে লজত খালি ফ্ৰেচ হৈছে আৰু হৈ পেলাই চ চাকি জ্বলাই আহিছে, আৰু সেই পাণ্ডা সকলেও মানে হেৰি কৰে, পইচাটো লৈ লৈ তেওঁলোক ভি আই পি লাইনত সুমুৱাই দিয়ে তাৰানে পাণ্ডাবিলাক এক্সট্ৰা ইনকাম থাকে আৰু তেনেকে, বহুত
তাৰ ইনকাম বহুত।
তেনেকে বহুত সুমুৱাই দিয়ে।
উম, উম খেতিৰ মানুহে তেনেকেই লৈ লয় পইচা পায়।
আমি যেতিয়া ৰুমটোত সোমাইছো, এনেকে ৰুমত বহিবলৈ দিয়ে নহয়। তাৰপিছত ৰোমটোত যে সোমাইছো তাত আমি আমি দুজনেই অসমীয়া।
অ' বাকী চব মানে বাহিৰৰে আৰু ন?
বাহিৰৰ। সেইদিনা আছিলে মঙগলবাৰ আৰু সেইদিনা ইমানেই ভিৰ আছিলে বলি দিছে কিবা- কিবি মানে মহ' বুলি দিছে, সেইদিনা আমাৰ
অ- অ।
কৰ গা চাগিব লাগি যায়।
এ মই দেখিছোঁ ছিলো এবাৰ, মোক একদম মানে ইমান বেয়া লাগিছে। এতিয়া সেইটোও এয়া বাধা দিবও নোৱাৰি ন সেইটো কাৰণ মাৰ কাৰণে দিবই লাগিব।
কে কিন্তু মানে মনতটো কিবা লাগি যায়ও।
বেয়া লাগে উম, আৰু কিবা আৰু এইটো কথা, এতিয়া অসম চৰকাৰে নাইবা বন্ধই কৰিলে। কিন্তু - বন্ধ কিয় কৰা নাই? কাৰণ তেওঁলোকেও কিবা এটা জানেই হ'বলা ভগৱানৰ কথা ন। অ, মাজতে ৰখাইছ ছিলে নহয়, বলি বিধান কিবা বহুত কিবা হস্ত- নষ্ট হৈছিল বোলে।
কিন্তু, একচুৱেলি দেও শক্তি আছে দেই, বা মানিছো। তোৰ, মা কামাখ্যাৰ সঁচাকে শক্তিপীত বা তোৰ
উম।
আমি মানুহে কৈ পাবলে আৰু কৈ পাৰ নোপাও তেনেকুৱা।
হয় দিয়ক। এতিয়া মানুহে ক'ব পাৰে, বোলে ভগৱান আছে নেকি, কিবা ক'ত ভগৱান আছে এ? মন্দিৰ খিনি ভাগতে মানে গৈ লৈ পেলাই এবাৰ খোজ দিয়া আহকচোন।
সঁচাই।
তাৰ মানে সৰু মন্দিৰত গ'লেও যিটো, এটা উৰ্জা পাও ন, আমি মানুহে বুজি নাপাব মানুহে একদম মানে, এইটো নহয় যে বোলে অকল ডাঙৰ মন্দিৰতহে বোলো আছে। অ।
ব্ৰহ্মাণ্ডৰ যিটো এটা এটা শক্তি সেইটোয়েটো ভগৱান ন?
অ, সেইটয়ে আমাৰ মনত যিটো মানে এটা ঐশ্বৰিক শ এটা মানে জাগ্ৰত হৈ যায়, মন্দিৰত খোজ দিলে এইটোতো বাহিৰৰ দেশৰ মানুহে সেইটো বুজি নাপাব। অৱশ্যে বুজি পাব বুলি নহয়, আজিকালি বাহিৰৰ দেশৰ পৰা আহিছেহে মানুহ।
ৰিচাৰ্ছ, কিমান ৰিচাৰ কৰিছে অ অনুভৱ কৰিবলৈ কিমান ৰিচাৰ্চ কৰিছে সি আমাৰ। ভাৰতবৰ্ষৰ মঠ মন্দিয়েই হওক বা আপুনি বিদেশৰ পৰা মানুহ আহি
এতিয়া চাবচোন সনাতন ধৰ্মটোক মানে গোটেই ৰাছিয়া হওক, ছাইনাৰ হওক, গোটেই মানে মানুহ আহি তাৰ পৰা তেওঁলোকে সনাতন ধৰ্ম ল'ব বিচাৰিছে। তেতিয়া হ'লে চিন্তা কৰক, আমাৰ সনাতন ধৰ্মটো তাৰমানে সঁচাকৈয়ে অৰ্থপূৰ্ণ।
অৰ্থপূৰ্ণ মানে অ, আৰু আগৰ- আগৰ যে ঋষি মুনিসকল মানে তেওঁলোক একোজন- একোজন চাইন্টিষ্ট বুলি ক'ব লাগিব। চাইণ্টিষ্ট এতিয়া চাইণ্টিষ্টবিলাক তেওঁলোক ঋষি মুুনি সকলে সেইবিলাক কাম কৰিছিলে। গম পাইছা নে নাই? ভাৰতবৰ্ষতে মেইনলি, আমাৰ ভাৰতবৰ্ষতে গোটেই ঋষি মুনিৰ পৰা মানে, আদি কৰি গোটেই এ সপ্ত ঋষিকো
অ, ইয়াতে। কিন্তু তেওঁলোকে এতিয়া নিজৰ ধৰ্মটো প্ৰচাৰ কৰিবলৈ বেলেগত গুচি যোৱাৰ বাবেহে ৰখি গ'ল।
সেইটোৱে এ আচৰিত লাগে, আৰু আমাৰ খন ধৰ্ম গ্ৰন্থ মানে গীতাখন গীতাখনতো গোটেই পৃথিৱীয়ে
উম আমাৰ মানে শিক শিক্ষক বুলি ক'ব পাৰি মানুহ জীৱনৰ মানে শিক্ষক আদৰ্শ দি থাকে আমাক গীতাখনৰ জৰিয়তে এইবোৰ মানে পঢ়িলে মানে শেষ নহ'ব ইমান মানে অৰ্থপূৰ্ণ উম উম হয় হয়
আজি দিনত পঢ়িব নাপাই মাইকী মানুহে সেইবিলাক এটা ভুল ধাৰণা কিন্তু
এতিয়া দিয়ে পঢ়িবলে
অ এতিয়া দিয়ে সেইটো ভ্ৰান্ত ধাৰণা আছিলে উম
হয় দিয়ক মই মাজে মাজে মানে মোবাইলতে চাওঁ কিতাপখন পঢ়িবলৈ মানে কিতাপ বিশেষ বিছাৰিও নাপাও নহয় কিনিবলৈ মানে কেনেকুৱা কোনখন পঢ়িলে ভাল নাজানো মানে মোবাইলতে মানে যি কথাবিলাক শুনো তথাপিও ভাল লাগে
ভাল লাগে ভাল লাগে এ মানে কিছুমান কেনেকুৱা কিছুমান শিক্ষা থাকে আমাৰ কাৰণে ন ভাবিবই নোৱাৰি চবেই পঢ়িব লাগে অ কিন্তু মোৰ আচলতে পঢ়া হোৱা নাই কিন্তু কিতাপখন মইও এনে তোমাৰ নিচিনাকৈ টুকুৰা টুকুৰ কৈ এ মানে
এইবিলাক গৰুৰ পুৰাণ তেনেকে শিৱ পুৰাণ এইবোৰ চাই থাকো
তুমি এইবিলাক চাবা কলাত চৰিত্ৰ এনেকে তুমি এইবিলাক সৰু সৰু কিতাপ হয় সেইবিলাক পঢ়িবলৈ আমনি নোপোৱা ভাল পাবা
উম উম হয় হয় ঠিকে আছে দিয়ক পেহি নহ'লে উম ৰাখ অ ঠিক আছে ৰাখো দিয়ক উম